অ'।
মাতটো অহা নাই হেল্ল'!
হেল্ল' শুনি আছো মই।
অ', কি কৰিছা।
মই প্ৰেক্টিকেল বনাই আছো।
কিহ প্ৰেক্টিকেল?
কাইলে দেখুৱাব লাগিব।
প্ৰেক্টিকেলতো অসমীয়াত কি বুলি কয় নো?
মই নাজানো।
অ', আপুনি আমিতো অসমীয়াতে কথা পাতিছো ত' প্ৰেক টিকেলটো অসমীয়াত কি বুলি কয় জানিব লাগিব ন!
এ, নাজানো।
মই সুধিছোঁ প্ৰেক্টিকেলটো অসমীয়াত কি বুলি কয়?
মই নাজানো।
নজনা কথাটো, মইটো প্ৰেক্টিকেল কৰি থকা নাই।
কিন্তু আপুনি জানে মই জানো নহয় আপুনি মোতকে ডাঙৰ হয় নাই? অ', আপুনি জানে। মই জানো নহয়।
প্ৰেক্টিকেল, মানে মানে যাতে প্ৰেক্টিকেল কথা প্ৰ্টিক কাম মানে কি প্ৰে্টিকেল মানে কি প্ৰেক্টিকেল মানুে নহয় জ প্ৰেক্টিকেল কাম প্ৰেক্টিকেল কথায।
অ উদাহৰ উদাহৰ অ অ এতিয়াৰ্ ক্লিয়াৰ হৈছো মই।
সেই
মানে মই এতিয়া এতিয়া বুজি পালো যে বাস্তৱত গৈ দেখুৱৱা ন মানে এইটো যে আমি যে কৰিছো এইটো মানে বাস্তৱো আপুনি উদাহৰণটো দিছে মই ইমান ধুনাক বুজাই তাৰ পিছ তেনেকে বুজাবা আক কথাবোৰ
আপুনি হাতে কামে কৰি যিটো দেখুৱাই
উ।
সেইটো হ'ল প্ৰেক্টিকেল।
উ।
আৰু যদি লিখিতভাৱে দেখুৱাব,? সেইটো কি হব
এনেকে গোটেই জীৱনটো কথাবোৰ নজনা নুবুজা কথাবোৰ শিকাব দেই।
নহয়, নাজানিলে সুধিব লাগে জনা মানুহ।
সেইটোৱে সেই সেই সেইটোৱে মই এতিয়া আপুনি সুধিছে নহয় মানে নজনা কথাটো ধেৰ ওালাই পৰিব গোতেইখিনি আপোনাৰেলগত সুি পেলালে কেনেক হব আকৌ
ত' আপুনি নজনা কথা মই মই আপুনি নজনা কথা মই যে জানিম সেই ততো কথা নাই ন।
উম মই জানো নহয় আপুনি জানেনে নাজানে
আপুনি নজনা কথা কথাটো মই জানিম বুলিুল কি কথা আছ বা মই নজনা মই জ--নাতো আপুনি নাজানিব পাৰে আপুনি জো মই নাজানিবও পাৰো। ত আপুনি মোক শিকাব লাগিব মই আপনাই শিকাব লাগিব।
উম হয়টে কিন্তু মই যেতিয়া নাজানো বুলি কওঁ তেতিয়া বুজাই কব আকৌ তেতিয়া মানে বুজাই গলে মই বুজি পাওঁ নহয়
অ আপোনাৰ খবৰ খাতি ভালনে?
খবৰ খাতি ভালেই আৰু কিনো বেয়া হব।
এতিয়া বৰশী আছে বৰবলৈ যাওঁ নি।
আমাৰ বায়ে বৰশীটো পাইছে
আকবলে বেয়া সেই বেমাৰ।
বেমাৰ বেজ লৈ পেললে ফিটফাল হ'ল নহয় এতিয়া বৰশীত িপাবলৈ লাগিব
অ মাছ খাই আকৌ বেমাৰত পৰক ভিনি টকাাত হবলৈ জেগা নাইকিয়া হৈছে আকৌ বেছি লবম্প
উম
বজাৰ অ বজাৰত শাক পাচলি বেছি আছে নেকি?
আহৈশৰ টকা খেদিছে আৰু এতিয়া বেজি কেই।
ক'ত বশিত পাই আছে? চাদ মেখেলাই পিন্ধি আছে ন চুইতাৰ পিন্ধি আছে।
মেক্স পিন্ধি আছে।
ত চালা মেখেলাতে পিন্ধিলে কি সন্মান যাব নেকি? তুমি বিয়াৰ পিছত মে সি শব্দই ল'ব নোৱাৰিবা আৰু
উম,
অ, মেক্সিমাম খোপা কানি বনাম
অ, ঘৰ মুচিম ন আমি
কে,
আমি ঘৰ মচি মেক্সিৰে।
ঘৰ কেি ম মই ঘৰত টাইলছ লগাম তই মেক্সিয় টাইলছ মচ নেকি আহ,
কিহেৰে মচিম তেতিয়া হ'লে ঘৰ যাৰ এই ঘৰ মোচা সেইডালাই নি দিব
উ,
বেছি বেছি ফেচিলিটি নিদিবা নেকি ফেটছ বাঢ়িব মোৰ।
হা,
ফেটচ বাঢ়িব
তোমাক আকৌ মই ৰাতি ৰাতিপুৱা আঠটালৈকে খুৱাই নথাও নহয় চাৰিটাতেও উঠাম নহয় আকৌ
কি উঠাই পেলাই কি দৌৰিবলৈ যাব লাগিব।
ত দৌৰিবলৈ যাব লাগিব তই দৌৰিবলৈ যাব লাগিব কুঠীয়া দৌৰিব যাব লাগিব মাটিৰ পৰাপ যাব লাগিব।
উ, মই এনেকা মই তেনেকে ভালে পাওঁ।
ত এতিয়া বি বিঘা খেতি কৰো তুমি আহিলে আৰু বিশ বিঘা বঢ়াম
বাবে এতিয়া কেইটামানো মিলি বি বিঘা ক ত এতিয়া মগলে আৰু বিছ বিঘা কৰিবা
এতিয়া আমি তিনটা মানুহে বিছ বিঘা পাৰো
বা তেতিয়া মই মানে তিনটা মানুহ সমান হৈ যাম নেকিনো কাম কৰিব পৰা
অ, কৰিব লাগিব।
বা চাকনি নিবিনে নে কি নিবি ঔ
নাই, বহি খাম বুলি আহিবা নেকি?
বহি খাম বোলে দেচোন বু ভুলতো নে যাওঁ সেই
সেইটোতো কি নিজৰ মা
মাকে দেখিছো নহয় বোলো নিজৰ
অ, বহী খাম বুলি বহী খাম বুলিে নে কৰিব লাগিব হাতে পাতে কৰিব লাগিব খাব লাগিব।
উ, কিন্তু এনেকেও নিব নালাগে যে কাম কৰিয়ে খাব লাগ কাৰণ বেমাৰ হলেতো কাৰণ বেমাৰ হ'লে বেমাৰ আজাৰ যদি পৰি যাওঁ মই বহুত দ
কাম কৰিয়ে খাব লাগিব কাম কৰি পইচা গটাব লাগিব সেই পইচা বেমাৰ আজাৰ হলে ট্ৰিটমেণ্ট কৰিব লাগিব
অ,
তাতে আপুনিটো ভবা নাছিলে দৰি যাওঁতে লুটি খাই হৈ পৰিব বুলি, ভাবিছিলে জানো?
নাই, ভবা
ভবা নহয় এতিয়া পইচা পৰা এনেক দুটকালৈকে সাঁচিবও লাগেন বেমাৰ আজাৰ লাগিব বুলি।
উম, সেইটো কথাকে মোক কেতিয়াবা কেতিয়াবা মাজে মাজে মোক কৰি থাকিছিলোঁ আজিকালি নকও' বাৰু
কাক কৈ থাকিছিলে মোক! মই সাঁচিব লাগে নেকি।
উম,
মই সাঁচিবলৈ পাওটো মই খাব লৈকে নোজোৰে মোক খাবলৈকে নোজোৰে মই সাঁচিব পাৰিম নেকি।
উম তাৰ মাজতে
তুমি মোৰ কথা চিন্তা কৰিব লাগিব নে নালাগে
নাই
কোনো আহিছে কোনে ইমানচে কৰি আছে
নাৰায়ণ বৰুৱা, নাৰায়ণ বৰুৱা
মাইনত হ আহ দিয়া হেল্ল'
অ
নাৰায়ণ বৰুৱাৰ তোমালোকৰ ঘৰত কি কাম আছে
হ'ব হ'ব হ'ব হ'ব হব হব হব মেলি থকা দেখে নহয় আকৌ ধান গোৱাৰদে নহয় তামোল খাবলৈ তামোল খাবলৈ
হে জাবলা
অ পথাত খাবলে ভাল পায় আকৌ
তামোল খাবলে আৰু বৰালাপাৰ গাঁৱত বেলেগ মানুহ নাই নেকি
নাজানো নহয় মই এতিয়া ঘৰত তোমাৰ যিমান সেই ক কতছে কি কথা কওঁ নহয়
কত যায় কি কথা তুমি কোৱা যে এনে আহিছে সোমালে তমানে খাইছ তেনেকে কোৱা তুমি চিধা কৈছা তামোল খাবলৈ আহিছে তেনেকে কলে মই কথা তেনেকে কবই লাগিব নাই তুমি ডাইৰেক্ট কৈছা তামোল
ডাইৰেক্ট তেনেকেইে কৈছে সিলৈহ কৈচোন যে উখোৱা বন্ধ হৈ যাব এতিয়া তামত ত
মানে তোমালোকৰ ঘৰখনে আমাৰ ঘৰখনে একে আৰু নেকি ক'তো তামোল নাইকিয়ীয়া হ'লে ক ক'তত ক ক'তো তামোল নাইকিয়া হ'লে আমাৰ মাহ হাচতি খনত পাবই
আমাৰ বাবা হাচতি আমাৰ মাই আজি কালি ইমান তামোল নাখাই বাবা খুব খাই
দুইটা শহু শাহু বহাই তামোলকে খোৱাম ৰ
অ এসজ ভাত নোখাকে থাকিব পিব তামোল পাঁচটা মান তামোল থকালৈকে খান্দি তেতিয়া পাঁচটাৰ তলত তামোল কামিব তামোল নাই আৰু
উম ত পিছ ম প ভম্ব লাগে নেকি আৰু আমাৰ মাকা আকৌ ভম বোলকীব কেতিয়াবা
আমাৰ ভম নবলাকে আৰু ক'ত কি হব কি নহব কব নোৱাৰি তামোল লাগিব মানে তামোল দিন সেইনে কাৰণে মই গাল তামোল খাবলৈছো হয়
বৰ তা ভাল হোৱা নাই চাগ এই কথাটো
তামোল খাবই লাগিব কাৰণ শহু বোৱাৰ শহু বোৱাৰ যিটো আদত সেই সটো মই জীয়াই ৰাখিব লাগিব নো সেইটো সেইটো এটা মোৰ কৰ্তব্য দায়িত্ব সেই আদৰ্শ খিনি মই লয়তো আগবাঢ়িব লাগিব
ইমান গধুৰ দায়িত্ব সেইটো মূৰ পাতি নললেও হয়
যদি মই হাঁচনিখন লৈ বাৰাণদাত বহি নাথাকো মই কিহৰ যোৱাই হলো কি সন্মান থাকিব মোৰ
অ তেনেকুৱা কথাহে নেকি
অ সেইটো কথাাই বাকী খবৰ খাতি ভালনে
খবৰ খাতি কিনো ভাল আৰু
অ কি বেয়া হৈছেনো কি বেয়া হৈছেনো
হেল্ল'
আহ
খবৰ খাতি কি বেয়া হৈছেনো
এ দেহাই এয়াহে আৰু ভৰি হাত ভঙা চিঙা
কাম ভালকে কাম নকৰিলে যাবই নিজৰ সাৱধানা মৰা ভালকে কৈছো ভালকে কাম নকৰিলে হ মই কৈছো যে সাৱধানৰ মৰণ নাই কিবা এটা কৰাৰ আগত অকমান ভাবি চিন্তি চাব লাগে যেন এনেকুৱা তেনেকুৱা হবও পাৰে নেকি।
উম তেল ফাটিছিলে আকৌ।
এ সেইটোতো ফাটিছিলে নহয়।
ফাটিছেই।
ফাতিছিলে নহয়।
পাতিছিলে এতিয়া নাই পতা।
অ তাৰপিছত হেৰি নহয় কথা বতৰাবোৰ আগবঢ়াব লাগে নহয়
কি যে ক
পঢ়া শুনা কথাবোৰ নে এনেকে থাকি যাব নেকি তোমাৰ
নাথাকে ষ্টাৰ্ট কৰিবলৈ
অ হে এবছৰে হ'ল ষ্টাৰ্ট কৰিবলে সময় হোৱা নাই
নহয় মই এতিয়া কলেজৰ বন্ধ পাওঁহে আকৌ বন্ধ চাবচোন এনেইটো বন্ধ নাপাওঁ বন্ধ কেইদিনত আকৌ কিবা কিবি এটা থাকিয়ে যা।
হয় হয় সময় নহয় ৰাতিটো কাম ৰাতি বাৰটা লৈকে।
উম মই নাই নাই অ সেইটোয়ে কৰিম মই আজিৰ পৰা। উম।
সেইটো কৰিলে লাভ হ'ব বেছি নহয় নহয় এবছৰহে এ। এবছৰ সেইটো কৰি যেতিয়া গোটেই জীৱনটো বিন্দাস থাকিব পাৰে।
মই সেইটো জানো উম। কব উহ কোনে কব আৰু নকলে।
তুমি জানা মানে মই ক'ব নালাগে।
মই সেইটো বুজি পাওঁ মানে সেইটো কবলৈ গৈছিলো।
বুজি বুজি পোৱা যদি বুজি পোৱাৰ দৰে কাম কৰিব লাগে। ভুল কৈছোঁ নেকি মই। অ মা আহিলে নে নাই।
আহিলে আহিলে সকাম খাবলৈ যোৱা নাছিলে এনেহে গৈছিলে।
এনে ফুৰিবলৈ গৈছিলোঁ।
ফুৰিবলৈ মানে আলহী লৈ গৈছিলে কিজানি আলহী। গ'লগে।
ক'লৈ আহিছিলে কেনেকে আহিছিলে।
উম তাহঁতে বা ঘৰলে আহিছিলে।
তোমাৰলোকৰ কি লাগে।
ভাল মানে আহি থাকে সিহঁতে।
কলৈ বিয়া হৈছে।
উম বিয়া মানে দাদাজনীহে বিয়া পাতি নিছে ইয়াৰ পৰা নবৌ জনীক।
ক'ৰ পৰা।
এই আমাৰ হেৰিৰ পৰা এই বৰদলা সত্ৰৰ ওচৰৰ পৰা। বৰদলা নহয় বেলেগ সত্ৰৰ ওচৰৰ পৰা।
এতিয়া কলৈ যাব ধেমাজি যাব নে বৰদলা সত।
নাই নাই ইয়াতে থাকে তাই প্ৰায় বেছিভাগ মানে ইয়াতে থাকে মাক অকলশৰীয়া।
কি কাৰণে ইয়াত থাকে।
মাক অকলশৰীয়া যে অকল ছোৱালী এজনী।
ল'ৰা-ছোৱালী হোৱা নাই নেকি।
তা ল'ৰা এটা।
কিমান ডাঙৰ।
ল'ৰাটো চাৰে তিনি বছৰ হৈছে। আয়ুস্মান নামটো আয়ুস্মান মোক নাম নকয়হি কানি কাটি। ৰাস্তাত চিাইবিলাক ৰাস্তাত চিবেলাই কথা কৈছে আয়ুস্মান।
বয়স আছে চাগে।
নাই সি কাকোয় নাম নকৰে হেনো।
অ কোলা মলে মানুহ আকৌ ভৰি খাব পাৰে বিব ক'ত কি মানুহ দেখিলি।
উম
উম।
উম তাৰপৰা মানুহজনে ক'ত থাকে।
হম দাদা ধেমাজিত। চাকৰি কৰে দাদাই তাৰ মাজে মানে এতি এতিয়া। সেই হেৰি মাষ্টৰ।
শিক্ষক।
উম
মাছটোতো অসমীয়াত গলে কিবা যাব নেকি?
নাযায় অ নাযায় নাযায় ন।